হেল্ শুনিছো শুনিছো কোৱা।
উঠি পেলাই গা পা ধুই চাহ তাহ খালো। সেইয়াই আৰু চলি আছে।
তাকে হে হেৰি এইটো কি বুলি কয় ইমান কিনো আজিনো বতৰটো কি কৰি আছে জানো? ৰ'দেই দিয়ে নে বৰষুণেই দিয়ে?
ৰ'দততো কি বৰষুণটোতো নিদিয়ে, কিন্তু আজি এনেই হেৰিত এইটো দেখুৱাইছে থাৰ্টি এইট ডিগ্ৰী গৰমটো।
উম উম।
গতিকে ইমান গৰম মাৰিব আচৰিত হব লাগিব, বতাহতো যদি এনেকে নাথাকে মানুহতো জীয়াই থাকে টান হব ক সঁচা কথা ক'ব গ'লে।
অ তটো বহুত দিগদাৰ হব দেই, সঁচা কথা কবলে গলে মানে আৰু এনেকে হলে তোমাৰ মেই মানুহবোৰতাক গা বোৰ কিব এলেংগে
নহয় মানে আমাৰ ঘৰতটো ঠাণ্ডা মই সদায় কওঁ সেইটো মানে কৈ আহিছো, তাৰপিছত মোৰ মাহঁতে ফোন কৰিলে বা কোনো মানে যোনে যোনে যাক যেনেকে কয় মানে চবেই কয় আমাৰ মাহঁতেও কয় চবেই কয় মানে, এই ঘৰৰতটো ঠাণ্ডা দেই। ঘৰৰতটো বৰ ঠাণ্ডা। কিন্তু এতিয়া মানে আজি ইমান যোৱা ৰাতি ইমানেই গৰম পৰিছে আঠুৱ নতৰকে শুইছো। একদম ধূপ তিনিডাল মান লগাই লৈ আঁঠুৱা তৰা নাই। এতিয়া মাহতৰ কিমান কষ্ট পাইছে ন?
উম।
অশান্তি হৈছে মই মানে এতিয়া মোৰ অৱস্থা নাইকিয়া হৈ গৈছে মানে ইফালে
টোপনি নাহে সিফালে ঘুৰো টোপনি নাহে তিনটা বজাত মানে শুইছো আৰু।
হয় হয় তোমাৰ মানে ইমান দিগদাৰ হৈছে নহয়, মানে তোমাৰ টোপনি নহা হৈছে। আও টোপ ণিও সম্পূৰ্ণ হোৱা নাই জাননে।
নাই নাই টোপনি অৱস্থা বহুত বেয়া চলি আছে মোৰ যে একদম মানে গৰমত বহুত কেইদিনমান হ'ল মানে মোক নাই বুলিও ক'ব পাৰি।
বুজি পাইছো নহ সেইটোয়ে তোমাৰ মানে এনেকোৱা হয় তোমাৰ ৰাতিও ধৰি লোৱা টোপনিডাল নাহে দিনতো তোমাৰ এনেকোৱা হয় দিনতো কোনোবা বৰ্তমান সময় তোমাৰ এই শুবা তুমি শুবাহে তোমাৰ শুৱাৰ পাছত তাতে আকৌ তোমাৰ এই গৰম উঠি আহে আও, দিনত যে তুমি পৰি থাকিব নোৱাৰা। মই মাটিখনতো আনকি শান্তি নাপাওঁ।
সঁচা কথা।
মানে কিবা লগা হৈছে আও। তাৰ পাছতে বাকি হেৰি কি বুলি কয়, আজি এতিয়া ৰুটি চুটি বনা নে কি বনালা?
এই ৰুটি মায়ে বনাই আছে মই বনোৱা নাই।
অ অ।
ৰুটি ভাজি হে বনালে। চাহ তাহ খাই প্ৰথমতে ললো আৰু। এ বেছি পাকঘৰত সোমাই থাকিব দিবলেও টান নহয় এইবোৰ বেমাৰ আজাৰ হলে আৰু ডাঙৰ কথা হ'ব।
সেইটোয়ে। আৰু তোমাৰ লাইটটো এইকেইদিন
কালি বিশ্বাস কৰিবা বৰফ মই কালি তিনটা খাইছোঁ ৰাতি দুটা তিনটা বজাতো আইচক্ৰীম আনি থোৱা আছিলে সেয়া খাইছো ঠাণ্ডা খাইছো। ফ্ৰিজৰ পানী খাইছো তথাপিও শান্তি পোৱা নাই।
এই নোপোৱা তোমাৰ মানে একদম কৈছো নহয় গৰমে সিজাই পেলাইছে এতিয়া মানে এনেকোৱা হৈছে আৰু তোমাৰ এটা কথা বেছিকে এটা প্ৰব্লেম দিছে কি এ তোমাৰ ৰুম কেইটা মানে একদম ৱাল বিলাক পৰ্যন্ত গৰম হৈ যায়।
এ সেয়াটোতো গৰম হ'বই আও এনেকোৱা এটা তাপৰ মাত্ৰা বৃ দ্ধি পাইছে আও, এতিয়া গৰম নহয় কি হ'ব আও
মোৰ ৰুমটো যে ইমানেই গৰম হৈছিলে মোৰ আনকি ছটী কেইখনো গৰম।
দুদিনমানৰ পিছত মানুহৰ মোকবিলাক দি দিয়ে যাবগৈ গা চাবোৰ ওলাই থকা জেগাবোৰ। কাৰণ দেৰিবই ন আৰু কি হব
আৰু এই ওলাই যোৱা মানুহবোৰৰ কথা ভাবাচোন আমি ঘৰত থাকোতেই এইটো গতি এই ওলাই যোৱা মানুহবোৰ ৰাতিপুৱাই ওলাই যায় দিন টোলে বুলি
সঁচাকে দেই ময়ো আচৰিত হওঁ দেই এইটো সচা কথা আৰু কম কষ্ট হয় নেকি। আৰু যিয়ে নহওক মানে যাবতোতো লাগিব। কামৰ সূত্ৰে কোন নোজোৱাকে থাকিব পাৰিব। আৰু এদিন যেনিবা ছুটি ললেও সদায় ছুটি ল'ব
নোৱাৰে সেইটোৱে আৰু চবতছে বেয়া লাগে পাৰ্চেল লৈ যে যিকেই টা লৰা আহে সেই ল'ৰা কেইটালৈ বেছি বেয়া লাগে তোমাৰ চাবাচোন ইমান অ অল সেইটো ইমান গধুৰ নহ সেই বূজাটো সেই বূজাটো লৈ তোমাৰ আহে আৰু বৰ বেছি বয়সৰ ল'ৰাবোৰো নহয় ধৰি লোৱা খুব বেছি বেছি আমাৰ বয়সৰে হবগে ল'ৰাবোৰ দেখি লে ধৰিব পাৰিতো তোমাৰ ইমান বেয়া লাগে তেনেকে বা আকৌ তোমাৰ
উপায় নাই নিজৰ জীৱিকা কিবা এটা কৰিছে আৰু আজি মানে মই মই মই মানে মানুহ এজনে মোৰ নাম্বাৰটো মই মানুজনক দিচি লো মানে মই পাহৰিয়ে গ'লো মানে কোনে ফোন কৰিছিলে, মোলে ফোন কৰিছে বাইদেউ পাচলি ল'ব নেকি? কি এনেকে বুলি
অ অ অ
মই যে নাম্বাৰ দিছিলে পাহৰি গলোঁ, কোনে কৰিছে কৈছে মই আমুকে কৰিছো এনেকে মই বোলো অয়ে নালাগে দিয়ক মানে মানুহজনৰ চাগে পাচলিত দিবলগীয়া হৈ আছে অৱস্থা মানে গৰমত ঘূৰি ফুৰিবলৈ বিচৰা নাই অৱস্থা বেয়া হৈ গৈছে চাগে সেইটো কাৰণে ফোন কৰিছে। কিন্তু মই প্ৰথমতে ফোন কৰোতে মানে তলকিবই নাপালো নোৱাৰিলো মানে সেইটো কাৰণে মইতো ভবা নহলে আৰু আচলতে সঁচা কথা কব গ'লে পাচলি আছেই।
সেইটোয়ে সেইটোয়ে আৰু নহয় গৰম দিন কেইটাত পাচলিবোৰ তোমাৰ কি হয় বেয়াও হৈ যায়। আৰু সেই বেপাৰী কেইজনো এটা বস্তু অসুবিধা হয় কি তেওঁলোকেও ধৰি লোৱা সৰহকে যেতিয়া বস্তু বস্তটো কিনি আনে ষ্টকত থৈ দিয়ে সেই তোমাৰ দিন গৈ থকা লগে লগে গেলি গেলি গৈ থাকে ন বস্তুবোৰ
এ নহয় মানে এতিয়াও হ'লেও মানে মানুহজনে কৈছে যেতিয়া কিন্তু আনি পেলাই মানে আমাৰ স মানে এই গৰমত মানুহে ইমান আগৰ নিচিনাকে আগতে ভাজি দুখন তিনিখন বনোৱা এতিয়াততো সেইবোৰ বনোৱা নাযায়। গতিকে সেইটো সময়ত এই বনোৱা নাজ
তুমি ঠাণ্ডা দিনকেইটাত তুমি ঠাণ্ডা দিনকেইটাত তুমি ভাজি আকন বনাব পাৰিলো এই গৰম দিন
সেইটো কাৰণে আৰু এনেও শাক শাক বিলাক শাক পাচলি বিলাক বেয়া হৈ যায় এতিয়া বেয়া হোৱাৰ পিছত এসোপা আনি থৈ লাভেই নাই আৰু এটা কথা মানে কালি মানে বজাৰ কৰা হৈছিলেহে আৰু সদায় আৰু বজাৰ কৰি থাকিলে কিমান খাবা আৰু এক একে সোপাই বস্তুকে মই খাই একদ বেয়া পাওঁ
আৰু এই তোমাৰ পাচলি মানে ভাজি এইফালে তোমাৰ দাইল এই এইবোৰ কিবা খাই খাই খাই খাই মুখ খনৰ কিবা সা সোৱাদ বোৰ নাইকিয়া হৈছে গম পোৱা নে কালি মই কিবা এটা কথালৈ' মাক কৈছো মই বোলো এইবোৰ বস্তু কিবা খাই খাই এতিয়া মানে কেইদিন মানে কি হক সেইদিনা মামা আহিছিলে আহোতে তোমাৰ পদিনা তাৰ পিছতে আকৌ হেৰি এইটো কি বুলি কয় উম তোমাৰ খুতৰা তাৰপিছতে আকৌ এই ৰঙালাও আগৰ আগটো যে
অ ৰঙালাও আগ ৰঙালাও ফুল সেয়া বনাই খাবলে বহুত ভাল লাগে হা মই মানে মই মানে এবাৰ কি কৰিলো ৰঙালাও ফুল মই আকৌ এইটো এ এনেকে মোবাইলত চাই থাকোতেই দেখিছিলো দেই এই পাহাৰীয়া ছোৱালী এজনী বহুত ধুনীয়া তাই বনাই দেই মইছো মই এদিনটো চেষ্টা কৰিম মানে কি কৰিছে দিমতটো ভাঙি লৈছে দেই ডিমটো ভাঙি লৈ তাৰপিছত তাতে বেচন অকমান গুলি দিছে এটাতে মানে বেচন অকন গুলি দি এই যোন টো এ লাও ফুল হয়। সেই ফুলটো অ ফুল টো অ ফুল টো লাহেকেহে ধুইছে দেই মোহাৰি পেলোৱা নাই কিন্তু অ ধুই পেলাই তাৰ পিছত তাততোট নিমখ চিমখ চব দি থোৱাই আছে ন ডিমৰ লগতো দিয়ে তাৰপিছত অ ফুল পাহ লেতিয়াই পেলাই ভাজি দিছে আৰু মানে এই ইমান ধুনীয়া হৈছে ন যেতিয়া তুলি আনিছে মানে অত্যন্ত ধুনীয়া মানে
আৰু তুমি হেৰি এই কল দিলৰ যে ফুলটো যে থাকে কলডিলৰ ফুলটো ভাজি খাবাচোন আমাৰ সেইদিনাখন তেনেকুৱা কৰিলে
খাম বাৰু সেইটো বৰ বনালে সেইটো ভাল লাগে খালি সেই ভিতৰ ভিতৰ সেইডাল আঁতৰাই দিব কিন্তু মই মই চব ভাল পাওঁ কিন্তু আৰু এটা বেছিকে ভাল পাওঁ মই এক্দম মানে কৈছো ন ভেদাই লত সুদা একদম পাতটো লেটি য়াই পাতকেইটা মানে মানে বেচন বেছি হবলৈ নহব অ বেচন বেছি হ'ব নহব মচমচিয়া হৈ যায়। মই মানে সেইটো বহুত খালো মানে
মই চাম ৰবা আমাৰ মানে পাছফালে আছিলে যদি আছে মই এ দিয়াৰ ব্যৱস্থা কৰিম ৰবা মানে কি পাছফালে আমাৰ ভেদাইলটা বহুতখিনি আছিলে। তাৰপা কি হ'ল তোমাৰ এই মানে উ ঘৰ বনাওতে তোমাৰ এই বস্তু বোৰ যে চিমেণ্ট টিমেণ্ট বোৱাৰ ইটা গুটি চিতা গুটি দলিয়া দিয়ে তেনেকা সম্ভৱ ঘূৰি চুৰে লাগি কিবা এ হ'ল লতাহে আৰু বগাই যায় ধৰি ল কিবা এটা মানে হ'ল তাৰপিছতে হৈ পেলাই কি হ'ল। সেইজোপা মৰি থাকিলে তাৰপৰা মায়ে মাজতে সেই এজোপা লগাইছিলে সি সেইদিনাখন সেই দাদাৰ অকণমানি জনীৰ কাৰণে মানে মায়ে অকনমান দিলে। তাৰপিছত যদি মই চাম যদি আছে মই দিয়াৰ ব্যৱস্থা কৰিম ৰ'বা
আমাৰ মানে কি হৈছে আমাৰ কি হৈছে মই মানে কি কৰো এই যে খাওঁ মানে ভেদাইলতা ভেদাইলতাটো মানে মই ইমানেই ভাল পাওঁ মানে নহয় মোৰ লগৰ এজনী ঘৰত আছে ঘৰৰ পৰা মানে মই গোটেই খিনি একদম লৈ আহো মাক এটাই কেনেকুৱা বোকে ন তাই মোক কত তত নাহিবি আমাৰ ঘৰলৈ ভেদাইলতা ছিঙিবলৈ মানে কি হয় তাই ভেদাইলতা নাখায় মই ভেদাইলতা ভাল পাওঁ তাইক মানে মাকে খুব গালি পাৰে দেখিছ সেই ছোৱালীয়ে বেলেগত ছোৱালী হেয়া চিঙি লৈ গু সিযাই খাই মানে সিহঁতৰ ঘত বহুত লাগি থাকে মানে লোমা লোমে লাগে মানে। আৰু সেইটো কাৰণে মই লৈ লৈ আহো তাই মোক পিছত একদম খুব জাৰে আৰু
মই আকৌ ভেদাইলতে পকৰী টোহে ভাল পাওঁ। ভেদাইলতা পকৰী আৰু জোল তোমাৰ হেৰি বনালে ভাল লাগে অ অ তেনেকে মাৰি চাউলৰ গুৰি অকন দি
কিন্তু সেইটো মই ইমান মানে জুতি নাপাও কিন্তু এইকেইটা মই ভাল পাওঁ আৰু আমাৰ মায়ে আৰু আমাৰ মায়ে একদম বনাই বনাই খোৱাই থাকে খোৱাই থাকে সেইবোৰকে
আৰু নহয় তোমাক কি হয় জানানে এই শাক পাত বোৰ মই আকৌ শাক পাত বোৰ মোক যদি তুমি সদায়ো দিয়া মই বেয়া নাপাওঁ এতিয়া মোক কলো ন সদিনাখন সিয় অনা লগত কলডিল দিছিলে এনেকে কিবা কিবি এইকেইদিন মানে এসাঁজত মানে মই মাক কওঁ যে মোৰ মানে আমনি নালাগে মই মাক কৈছো সেই খোৱাৰ পিছত এনেও নাথাকে মই বো এইকেইদিন মোক এনেকে শাক চাক এনেকে বনাই দিয়া মানে সদায় তুমি অ আৰু এই
এ সেইবোৰ খাই ভাল নালাগে আৰু মই মই এনো মই এনেও এইবিলাক শাক এইবিলাক খাই ভাল পাওঁ আৰু বিশেষকে ভোল জিকা ভ মই ভাল পাওঁ। কিন্তু মই বেছি বেছি যি শাক চবজি মই মানে মানে শাক চব্জি কি মানে আৰু আজ এতিয়া ৰঙালাও ৰঙালাও মোৰ একদম একে প্ৰিয় বুলি কলেও ভুল নহয় মানে মই ৰঙালাও যেতিয়াই দিয়ে তিয়াই তেতিয়াই খাব কিন্তু এটা কথা হ'ল ৰঙালাওটো মানে এই মিঠা হব লাগিব অকনমান মানে ভাল হ'ব লাগিব আৰু ন ৰঙালাওটো মানে মই পানী ঢালিলে বেয়া পাওঁ ৰঙালাও
অ পানী ঢেলি দিলে ভাল নালাগে
অ মই মানে আগতে আমাৰ মায়ে মানে আগৰ ৰঙলাওবোৰ মানে একদম গোটেই আঠাত থাৰ নিচিনা হয় আজিকালি আনিলে তেনেকুৱা নাপাও চোন আ মায়ে মানে ৰঙালাও ভাজে মই সুদা ৰঙালাও ভাজিয়ে ভাত খাওঁ আমাৰ মায়ে জানে আৰু ৰঙালাও ভাজিলে সৰহ সৰহকে ভাজে মানে
চলা হ'লে ভাল লাগ-
অ আৰু মিঠা আগৰ ৰঙালাউবোৰ খুব নিজে নিজে মিঠা আজিকালি মিঠা দিব লাগে।
এ দিব লাগে অ চে তোমাৰ চেনী অকন গুৰ অকন দিবই লাগে। তাকে তাৰ পৰা চাহ তাহ খোৱা নাই নহয় চাগে?
নাই নাই চাহ তাহ খালো কিন্তু এতিয়া মানে অ বাকী খিনি কাম আছে নহয় এতিয়া ব- বেয়া হলেও এ যোনবিলাক কাপোৰ চাৰ্ফত দি থৈছে এইবোৰতো
তাকে তাকে ধু- ধুবই লাগিব ধুবই লাগিব যোৱা যোৱা ঠিক আছে দিয়া হ'ব। উম উম